কি কৰি
বহি আছো।
অ অ'
তুমি?
মই যোৱা বাৰিলে আহিছিলো।
আহ কিবা কামত আহিছিলা?
অ এই খেইদখানি আপোনাৰ এনেকুৱা ইনষ্টাগ্ৰামৰ পৰা জীনচ পেন্ট এটা পাইছিলো।
আহ
তাপা সেই পেন্টটো অকমান মানে বৈধ দীঘ, মানে কমৰটো ঠিকেই আছে
আহ'
সন্তটো হেৰিছে জললা বহুত দীঘল মানুহ
অ
জৰ পেন্টটো মই অকমান ছুটিটোৱে নল কাইলৈ সেই চিনেমা চাবলৈ যাম যে চ পাছপি চাবলৈ যামো
অ
জন্ পেণ্ট কিবা এটা আহছে যাবা এইকানে জলি আছে হয় তাকে সেইখনো আহি পেলাই হেৰি ছুটি কৰি পেলাই গৈছেহি মানে যোৱা নাই এই হেই বা জনী আহি আছে তাইলৈ ৰখি তাইক লল লৈ যাম আৰু সেইফালে
অ অ মই ৰুবলৈ গৈছিলো আজিও নহয়।
অ
আজি দেৰটা বজাত আহি পাই আছোহিহে ৰৈ আৰু ইমান গৰমো হৈ গৈছে তুমি কিহত গৈছা
অ ইছকুটিত
অ ইমান ৰদ দিছে ন
ৰ'দ মানে আৰু তোৰ ৰদাওক আপোনাক কৈছোঁ নহয়।
আমাৰ ৰৈ ৰৈ ৰুই আছো ৰৈ ৰৈ ৰৈ আছো
ৰুই আহিলো দেৰটা বজাত আহিছো এতিয়া গা পা ধুলো ভাত পানী খালো খাই বহি আছো মায়ে মমৰ ওকনি চাই আছো। এনেই মোৰটো চায় আছে
এ হেৰি পুৰা মানে ৰাতিপুৱা টাইমতটো মানে পুৰা সোনকালে যাব লাগে
অ সোনকাই গৈছিলো ভাবিও দুদুবা আছিলে মানে ৰুবলে লাষ্টত সেই দুডৰা লো আৰু এ বুত মানে অলপমান নটা বজালৈকে ধৰি লোৱা কণ্টিনিউ ৰুব পাৰি তাৰপিছতে নোৱাৰি আৰু ৰ'দটো যেতিয়া উঠি যায় আৰু এ একদম ৰব লাগে দু দুগোচামান ৰওঁ আকৌ ৰওঁ আকৌ তেনেকেই আছো- অ তোমাৰ চাটি এটা লৈ লৈ ছাতি এটা লৈ ললো সৰু ছাতি যে ওলাইছে যে আজিকালি হাৰি সেইটো নৰখাই
মূৰত যে পিন্ধি লব পাৰি
উম তাতৰ নাও খালি
অ
বেলেগ কোলা হলো মই
কেলে ইমান কোলা হল নে
অ আছৰিত কলা হলো
অ ঐ মই গলো আছো
উম।
ধুনীয়া পকা আম এটা বাদুলিয়ে খাই এই কেৰ কেৰ্কেটুৱা খাই পেলাই তললে পেলাই দিছে
এনেইনো ভালকে থকা কাৰণে তুমি খাই থব পাৰিলা নে
এ নহয় অকমান জাজ তাকে মই বুতলি লৈছো উ অকমান মই সে নাই বুতৰি গৈছো গৈ পেলাই
অ কি যোৱা বাৰিলে তুমি ৰাস্তাত আছা নে কি গৈ পালা গে ৰাইজৰ বাৰি
মই যোৱাবাৰিললৈ আহিলো আহি পেলাই চিলাবলৈও দিলোহি তাপা সৈই তালেহে ৰখি আছো তাপা মই বোলো হেৰি বালে ফোন এটা কৰওঁ খবৰ খাতি বহুত দিন লোৱা নাই
অ তাৰ পিছতে ডাগ শুনো সোনকালে সম্পূৰ্ণ কৰিবলৈ কৈছে হেনো
অ তাকেহে কৰিব লাগে এতিয়া মোৰ
টাইমে নিমিলে ৰাতি দিনত চাবলে আপোনাৰ ফোনটো জুই যেন গৰম হৈ যায়
অ তাকেহে মোৰ আকৌ সেই তেনেকে হয় দিনত ৰুই থাকিব কাৰণে কৰিবলৈ নাপালি কাইলৈ দিন কাইলৈ দিন কাইলৈ নাযাওঁ বাৰু পথাৰলে
অ এই নেট টো গৰম হৈ যাইছিল এক নেটটো অন কৰিলে ফোনটো অকনা কৈছো নহয় ফাটি যাওঁ ফাটি যাওঁ কৰে অ
উ এই গৰমত আকৌ নিজৰ গাটো তাপটো বেছি হৈ যায় যে
উম আৰু সেইটো কাৰণে অ সেইটো কাৰণে ভয় লাগে আক বেছিকে হেৰি কৰি থাকিবলে কালি সেই আপোনাৰ ভাত পানী নী নাই খোৱা এই দাদাই ৰোল বনাইছিলে
অ
সেই ৰল দুটা তিনিটামান খালো
ৰোল চাগে চিকেন দি পেলায় চাগে বনাইছিলে নে কি
নহয় দিম দিম দি পেলাই বনাইছিলে ধুনিয়া লাগিছিলে খাই কালি ৰাতিও খালো
অহ
এ চচ তচ কিবা কিবিহে লৈ আহিছিলে তাৰপৰা খালি ৰাতিও বনালে ৰাতিও খালো তা পা আকৌ এতিয়াও বনালে এতিয়াও খালো তা পা এতিয়া ভাত খাবলৈ মন যোৱা নাই আও
অ আমি ভাতে আও খালো ৰাতিপুৱা ভাত খাই গলো তাৰপিছতে আহিও ভাত খালোহি আও আও বনাই থাকিবলে সময় নাই নহয় বেলেগৰ আমি দুজনী গুচিয়ে গ'লো আও ঘৰত মানুহ নায়েই আমাৰ ছোৱালীহে আছে আও সেই তাত থকা ভণ্ট দুজনী জীয়েক ছোৱালীজনী
অ অ
এ সেইদিনাখন যে কথা পাতিছিলে তাই হে আছে অ মই কৈছো নহয় নামটো তাই কৈছে মই পাওঁ নহয় মই বা ম‌ই কথা পাতিবলৈ মোক দিবাচোন তেনেকে কৈছে তাই
অ অ মই আকৌ সেই ঘপকে মানে ধৰিব পৰা নাই বোলো অ তা পা অ হেৰি এই বোলো
ভাত কিহে খালে পিছে
ভাত দালি আলু হে দালিখনত আৰু আলু দি দিছিলে তা পিছত আৰু হেৰি ভেন্দি আলু লু ভাজি তা পিছত এই আকৌ কিবা চাটনি বনাই আছিলে
অ
আনোতে বেলেগ বেছি আৰু ডিমো আছিলে বাৰু ডিম হেই এনেই ভাজি দিলে মানে তিনটা দিম আছিলে একো তা মানে হেই পোৱা নাই আও মানে সেইবোৰ কৈ থাকিবলৈ মন নাযায় নহয় আও পথাৰৰ পৰা আহি যি বেয়া লাগিছে মই তাকো হেতি কৰি থাকোতে মই শুলোৱে মই অকণমান টোপনিয়ে গৈছিলো তাপিছতে ভাত খাবলে মাতিছে ভাত চাত উলিয়াই কিনে
অ পথাৰ পথাৰ এই যত পথাৰ তাৰ গছ চছ আছে নাই
আছে আছে এই আমাৰ ওচৰতে বাঁহৰ পিছফালে বাঁহৰ বাঁহ আছে এ বাঁহৰ বাঁহ বাৰিখন আছে ছে তাৰ কাষতে ৰোৱা সেইখনলে লবলে ভাল পাও অকমান ৰুও আও আকৌ ৰও। আৰু বাঁহৰ চাহ বিলাক হেৰি ডাঠ নহয় হেৰি ভাল লাগে ঠাণ্ডা লাগে বতাহ মাৰি থাকে।
অ সে কালিতকে ৰ'দটো অকমান কম বাও আজি দেই।
আজি কম নেকি ৰ'দতটো বেছিয়ে খালি হেয়ে
মানে অ আৰু সেই ৰাতিপুৱা টাইমত বৰষুণ দিছিলে যে পুৰা
অ ৰাতিপুৱা আকৌ এইে বৰষুণ এটোপ দুটোপ মান পৰিছে কিন্তু হে অকমান দেৰিলৈকে বাৰ ডাৱৰীয়া কৰি আছিলে বাৰু দেই সেইকাৰণে ভালে লাগিছিল ৰাতিপুৱা
ডাঙকে বৰষুণ দিয়া নাই নে বগাই ফালে
আমাৰ ইয়াত ডাঙৰ কে নাই দিয়া দুটুপাল মানেহে পৰিছিলে মই তাকো গমেেই নাপাওঁ মই সিহঁতিয়ে কোৱা শুনিছোঁ তাত ডাঙৰকে দিছিলা নেকি অ সেইটো কথাটো মানে অ আৰু কবাত ক'বাত শুনিছো এনেকে দু কপালমান দিছে তেনেকেহে কোৱা শুনিছোঁ মই তহলে গমেই নাপাওঁ আৰু ৰাতিপুৱা চাৰে পাঁচটা ছয়টা মানতে উঠিছোঁ বাৰু ম কমাই পালোঁ ফেনৰ শব্দটাই ব পাওঁ।
মই আপোনাৰ ৰাতিপুৱা প্ৰথমতে উঠিলো চাৰিটা মান বজাত য দেই নবৈ মানে যোগাৰ দিলে সেই স্কুটিখন এনেকাে বৰষুণ পৰি পৰি মানে মাটি মাটিতটো মানে সোমাই লৈ
উ মই বহি গলোঁ অ বেকা হৈ গৈছিলে।
অ তাৰ পিছত নবৈ বোলে উঠা ক এই স্কুটিখন পৰিব এতিয়া উঠিলোঁ তেতিয়া আপোনাৰ পুৰা ধুনীয়া বতৰ ঠন্দা মন্দা বৰষুণ দি আছে তাৰপিছতে উঠিছোঁ সাতটা আহ নহয় আঠটা চাৰে আঠটা বজাত
অ পিছত অ
কোহ অ কৈছোঁ ৰ আপোনাৰ মোৰ মানে ফেনে একদম গৰম হাৱা দিলেই।
উম উ
উ আৰম্ভ হলেই ফেন বোলো গৰম হাৱা
তাকে তাৰপিছত তোমালোকৰ ভতিজা জনী কিবা হৈছিলে নহয়
তাই ভাল হৈছে এতিয়া হৈছে হৈছে ভাল পালে বাৰু চাই হে খেলি আছে আজিহে ৰোল বনালে বাপেকে ৰোল খাব লাগে তাইক
আহ
ক'ত ৰোল দেখাব সেই টমেটৰ চচ
অ সেইখনকে খালে
উ টমেটো চচকে দিছোঁ পুৰা খাইছে একদম
আকৌ ৰুন হ'লেও নে ৰুলটো ধৰি ন থাকে নহয় মেলি পেলাব খুলি মেলি
নোৱাই খাব তাৰ মানে দাঁত কেইটাই অকমানকে গইছে যদিও
উম
পোৱাকে হোৱা নাই
নাহত ন ন মাহ হে অ সাত মাহে হৈছে সাত মাহে নমাহ
এই আঠ মাহ আঠ মাহ সোমাইছে আও
অ
উ
সেয়া হে ইমান ৰ'দ সেইবোৰ ধৰিবও নাজানে
নোৱাৰে এই অকমানে হাতৰ মুঠিৰোই দি দিলে হাত তে খাই নাই সেইটো কেনে খাই
অ হাতেই খাব নাই সেইটো বস্তুকে খাই থাকি নাই
অ পৰহি সেই বিস্কুট অকমান দিলোঁ খাবলৈ বিস্কুটৰ টুকুৰা এটা গ'ল
উম লাগি এ ধৰিলে
এই লাগি ধৰিলে একেবাৰে বমি কৰি দিলে গথা
হয় লাগে এইবোৰ হেৰি যে হেৰি যে গলি যায় যে বস্তুতো পানী সোমাই যায় কাৰণেহে লাগ ধৰে আকৌ আৰু সেই পানীতো বিস্কুটটো নাথাকে কাৰণে তালোত লাগি ধৰে মানে পানী সেই
জলপান খাবলৈ কিমান দাম আপোনাৰ দুজনী মানুহ লাগে তাইক জলপান খুৱাওতে
উম তেনেকৈ আৰু ল'ৰা ছোৱালী নাখায়
এ কান্দি একদম ঠেঙা দি দিয়েগৈ।
উম উম খাব লাগিল কান্দি কান্দি হ ঘৰাে খাবলৈ দিলেও বোলে সৰু ল'ৰা ছোৱালীবিলাকে কান্দি বলে লয় খোৱা বস্তু যেনে শাস্তিহে দিয়ে যেনিবা সিহঁতক আও ন
ইমান বেয়া লাগে ইমান কান্দিলে
উম নবৌৱে কি কৰিছে এতিয়া
নবৌ এতিয়া ঘৰতে আছে এই দোকান এখন লগ খুলিছে মেলিছে ত তুমি দোকানখন খোলা বৌৱে হেৰি কৰ এই তাপা আহো গৈ যোৱা পা আহোংগে তাপা মই আহিমগৈ তাপা সেই তাতে তুমি অকমান ৰখাচোন মই হেৰি কৰিম ময়ো কৈছো মোক ঘৰলৈ লৈ আহিবা তাপা মই বোলো এ হ'ব তেতিয়া পাই চে সি এতিয়া
এতিয়া আহিছে
আহিছে অ ওহ ভগৱান কিনো কৰিম ইমান গৰম ইমান গৰমত
ঠিক টাইমতে আহিছে আৰু ন
হি হে একদম আৰু আমটো লৈ আছো আমটো লৈ আছো মানুহ বিলাক চাই আছে আম তোলে
অ ছে এজনীয়ে এতিয়া আমটো খাব
আম বিলাক এইৰি ব নোৱাৰি অ মুখ আগত পৰিলে। খাই পেলাই খুব ভাল লাগে আম চাম বিলাক।
অ এতিয়া খালা নেকি অ খালা মানে কেনেকে খাবা নিয় আ।
খাব হৰি তাই পালেহিয়ে নহয় তত। তাই হেই
অহ তাই আমাৰ ভিতৰত সোমাই আছে বা কিজানি। আমাৰ ভিতৰত সোমাই আছে বা কিজানি
উমহু আম পোক বুলি কয় ইমানে আম খাই ভাল পায় পগলা নিচিনা আম খাই ভাল পাই।
উম হম
সচাকে বিচাৰি ফুৰিছে দেই তাই
উহ
বাৰ ঠিক আছে দিয়ক তেতিয়া মই সেই যাওঁ এ অহ অহ